অ',
হেল্ল'
অ', হেল্ল'
অ', তোমাক ভাত আহিছে নে?
অ', মানে ইমান এটা অহা নাই, বাৰু অলপ অলপ আহিছে
অ', অ', ঠিকে আছে এইটো ভাত খালে
অ', মই ভাত খালো, তুমি?
নাই কোৱা বাৰু
আ্ছ এইেইটালকে খোৱা নাই ন
নাই, নাই
আচ্ছা, অ', এতিয়া আপোনাৰ মাতো ভালকে আহিছে
অ', ভালকেছিল নে, বুজিছো দিয়ক নহ'লে
অ', আচ্ছা, সেইটোয়ে, বাকী আপুনি কি কৰি আছিল এতিয়া?
এতিয়া মই, জাষ্ট তেনেই চিপছ খাই আছিলোঁ
চিপছ খাই আছিলে ন?
অ',
উম, ঠিকে আছে বাৰু বাক মই, এতিয়া মায়ে অলপমান দেৰিকে বনাইছে অলপমান আগতে আধা ঘন্টাত খাই উঠিছো আৰু
অ', ভালেই দিয়ক, আৰু কি খালে আপুনি?
মই আপোনাৰ আজি, মায়ে বনাইছিলে ভাত ভাজি, আৰু শাক পাচলি
অ', শাক পাচলি আপোনালোকৰ কি ঘৰৰ শাক পাচলি নে এনে বজাৰৰ পৰা কিনে
নহয়, মানে, বজাৰৰ পৰা কিনে বাৰু বাকী ঘৰৰ ওৰতও যে এইবিলাক খাক পাচলি যায় যে, নিজে নিজে বৰষুণৰ পানী পায় উম মানে, আমাৰ আইতাই এইটো কাটি কাটি চিঙি চিঙি আনিছিল মানে সেয়াই খাইছো আক
অ', অ', আপোনালোকেতো খেতিও কৰিব পাৰে ন? আপোনালোকে নিজৰ ঘৰত লগাব পাৰে এইবোৰ
কি কোৱা খেতি কৰিব পাৰে, বোলো তুমি নাজানা নেকি, আমাৰ ইমান খেতি আছে পিছফালে
অ', আছে নেকি অ, কিহৰ খেতি আছে বাৰু আপোনালোকৰ?
আমাৰ, তোমাৰ খেতি আছে ঠিক আছে আমি ধানৰ খেতি কৰো ঠিক, আছে, আমি ধানৰ খেতি কৰো তোমাৰ খেতিটোত আমি, খেতি কৰো তোমাৰ আ জহা চাউল ঠিক আছে, জহা চাউলটো আমাৰ উম, পুৰা চলি থাকে পুৰা বছৰ আৰু আমাৰ অ', কি কয়, অ', তোমাৰ যেনেকে বৰা চাউল যে বৰা চাউল
হয়, হয়
অ', সেইটো তোমাৰ বিহু টাইমত বহুত চলে ন
হয়,
আমি, এইটো বিহু ছিজনতে মানে উগাও আৰু
অ', ভালেই দিয়ক মানে এনেকে খেতি কৰি নিজৰ ঘৰৰ বস্তু একদম ভালকে খাব লাগে ন!
অ', আৰু এটা আমাৰ চাউল আছে আৰু এটা কণ্টোলৰ চাউল জানা!
অ', অ', বুজিছোঁ গম
অ', মানে আমাৰ গভৰমেন্টে এটা প্ৰজেক্ট দিছিলে কি দহ বছৰলৈকে আমাৰ লগত মানে কনট্ৰেক এটা লিখিব কি কণ্টোলৰ চাউলটো আমি সিহিতক কিমান কেজি দিব লাগে আৰু। মাহে, মাহে বিছ কেজি।
অ', অ', ভালেই দিয়ক নহ'লে আমাৰো খেতি কৰে বাৰু, আমাৰো খেতি কৰিছে।
কি, কি খেতি কৰে?
আমাৰো সেয়া চাউল শাক পাচলি। আৰু কিবা খৰিয়হ, খৰিয়হ জানে ন?
অ', খৰিয়হ জানো।
অ', ত' সেয়া সৰিয়হৰ খেতি কৰিছে, এতিয়া আৰু সেয়াই আৰু অলপ, অলপ খে-খেতি কৰিছে বাৰু।
অ', ঠিকে আছে বাৰু কৰিব লাগে, বাকী
কিবিও লগাইছে, টিহু আম, আমৰো হয়।
আচ্ছা ইনে, ইনে আপ আপোনাৰ আমৰ এটা দুটা গছে আছে নে, বহুত গছ আছে?
মানে আছে বহুতে আছে মানে বহুত সব আছে।
আচ্ছা, আচ্ছা বহুত আছে ন!
অ'।
মানে আপোনাৰ আম কৰে, আকৌ তিয়হ কৰে আৰু তোমাৰ সৰিয়হ কৰে ন!
অ', সৰিয়হ তাৰপিছত চাউল।
হ' ঠিকে আছে দিয়া। কৰিব লাগে বাৰু আহি, হেইটোয়ে আমাৰ, আমাৰ তোমাৰ ভাবিছোঁ মই আমাৰ তোমাৰ, তোমাৰ হেৰি ছয়বিঘা মাটি আছে ন।
অ', অ'।
ত' ছয় বিঘা মাটিয়ে দুই, দুই, দুই, দুই বিঘা আমি তিনিটা চাউল উগাও। তোমাৰ এইটো তোমাক যে কৈছিল জহা চাউল, বৰা চাউল আৰু কন্টোলৰ চাউল। ঠিক আছে, আৰু এবিঘা মাটি এনে পৰি আছে হা, চ' মই ভাবিছোঁ তোমাৰ তাত এনে ফুলৰ হেৰি কৰোঁ নেকি বিজনেচ এটা কৰোঁ নেকি তোমাৰ ফুল
অ', পাৰে আপোনালোকে অ', সেইটোও পাৰে বাৰু।
অ', যেনেকে আপোনাৰ এনেকে খেতি ফুলৰ খেতিটো মানে ভাবি লওঁক আপোনাৰ যেনেকে বেছি ফুলটো যোনটো মানুহে ডিমাণ্ডত চাহে আৰু লয় মানে যেনেকে ভাবি লওঁক আপোনাৰ ছানফ্লাৱাৰ হওঁক ৰৌচ হক আৰু টুলিপ
অ'। লেকিন মোৰ, মোৰ হিচাপে আপোনালোকে চাউলৰ খেতি কৰিলে বেছি বেছি লাভ হ'ব, তাৰ কাৰণে আমি অসমত থাকোঁ, এতিয়া অসমতো চাউলতো বেছি চলে ন! ত' আপোনালোকে যদি চাউলতটো বেছি লগাই চাউলৰ মানুহে কিনিব আৰু মানুহে ত' এনেকে খেতি কৰা চাউল খাই বেছি ভালপায় ন, এনেকে কিনা চাউলত এতিয়া আপোনাৰ, আপ আপুনি যেতিয়া খেতি কৰিব তেতিয়া আপোনাৰ কিবা কেমিকেলচ এনেকা বেয়া বস্তুটো ইউজ নকৰে ন! ত' সেইটো চাউলটো খাই মানুহবোৰে বে বছি ভালপাব, আপোনাৰ বেছি সেয়া প্ৰফিট হ'ব।
আমি আপোনাৰ কি কয় আপুনি খাৰ কি বনাই, আপুনি ঘৰৰ খাৰেই নে নে, বাহিৰৰ খাৰ লয় আপুনি?
সাৰটো মানে আমাৰতো, আমাৰ ঘৰতো আমাৰ গৰু আছে ন গৰু ছাগলী সেইবোৰ আছে ত' সেয়াৰে আমাৰ এতিয়া গোবৰটো দিয়ে গোবৰটো সাৰ হৈ যায় এতিয়া আৰু আমাৰ বেলেগ গছ কিবা কিবি আছে ত তাৰ পৰাও কিবা কিবি সাৰ বনাই ন ত' সেইবোৰতো সেইবোৰ সাৰে দিয়ে আৰু আমাৰ মানে এনেকে দোকানৰ পৰা কিনি সাৰ নিদিয়ে। মানে ঘৰৰে গৰু গোবৰ কিবা কিবি দিলে মানে সেইবোৰ বেছি ভাল হয় ন।
অ, সেইটো ভালে হয় মানে আপুনি গাঁৱত থাকে ন। আপোনাৰ খেতিটোত
অ, অ, আমাৰ আমাৰ খেতিটো আমাৰ গাঁৱতে আছে আৰু আমাৰ মানে চহৰত চহৰত কৰাতকৈ ভাল গাঁৱত বেছি ভাল খেতি কৰিলে জানে।
সেইটোয়ে সেইটোয়ে মানে আমাৰ ঘৰটো কেনেকুৱা জানা ৰাস্তা কাষতে আছে ন তো পিছত মানে পুৰা খেত তি আছে কিন্তু আমাৰ মানে ইয়াত মানে গাঁওৰ নিচিনা নহয় বস্তুটো আমাৰ টাউনৰ পৰাই আমি লওঁ তোমাৰ সাৰ বিলাক। মানে গাঁৱৰ সাৰ বিলাকে কি হয় ন মানে সাৰটো দিলে মানে তাত মাটিটোৱেও প্ৰটিন পায় আৰু যোনবিলাক আছে ন চাউল খিনিও প্ৰ'টিন পায় আৰু যেনেকুৱা ভাবি লোৱা যোনবিলাক পোক হয় ন, পোক বিলাকে যেনেকে খায় তোমাৰ চাউল খিনি, সেইবিলাক মানে নালাগে আৰু সেইটো খাৰটো ভাল আৰু বাকী এইটো মানে একো মানুহৰ বডিত একো ইফেক্ট নকৰে খাৰ টো ভালে আছে ঠিক আছে পোক কাৰণে ভাল আৰু সেই খাৰটো।
অ, বুজিছোঁ বুজিছোঁ খাৰ বোৰত আমাৰ টো খাৰ ইউজ নকৰে মানে আমাৰ ঘৰৰে অৰ্গেনিক য থাকে সেইবোৰে কৰে।
অ, আচ্ছা ঠিকে আছে এইটোও কৰিব পাৰি ভালে কথা। আকৌ কি কয় তোমাৰ এ হেৰি যে তোমাৰ হয় তোমাৰ যে ফুলৰ খেতিটো,
অ,
মই ভাবিছো সেইটো মানে ফুলৰ খেতিতটো কিয় কৰিব বিচাৰিছোঁ মানে এইটো যে ছবিঘা মাটি এইটো মানে দেতায়ে তোমাৰ চলাই ন দেতাইে পইচা খিনি লয়, চ' মই ভাবিছো তোমাৰ চ এটা বিঘা মাটি আছে সটো মই দেউতাক ক'ম কি এইটোত মই কিবা এটা খেতি কৰি ল হয়
অ, আপুনি পাৰে ফুলৰ খেতি খেতিতো কৰিব পাৰে ফুলৰ খেতিতটো বহুত মানে আজিকালি ল'ৰা ছোৱালী ঘৰতে আৰু কিবা এটা ফাংচন হলে ফুলবোৰতো লাগে ন।
অ,
সেইটোতো আপুনি পাৰিব সেইটোত আপোনাৰ বহুত ভাল হ'ব আৰু আপোনাৰ বহুত প্ৰফিত হ'ব আপুনি যদি ভালকে লগাই ভাল ফুল দিয়ে ন, ত' আপুনি পাৰিব। আপুনি এবাৰ কমকে কৰি চাব কমকে কৰি পেলাই যদি ভালকে হয়, তেতিয়া আপুনি আৰু ডাঙৰ বেছি বিঘা খেতিত কৰিব পাৰিব।
বি অ, সেইটোয়ে মানে আমাৰতো বেছি বিঘা মাি নাই আমাৰ টটেলটো চাত বিঘাই আছে।
অ,
অ, সেইটোয়ে আৰু চাত বিঘাই আছে বাকী আমি যে যোনটো খেতি কৰো আমি মানে ছ বিঘাতে, মানে মানুহ বিলাক যে হয় যোনবিলাকে খেতি কৰিব বিচাৰে আমি সিহতক কাম দি দিও। মানুহ বিলাক আহে খেতি কৰি গুচি যায় আৰু। টাইমে টাইমে আকৌ আমাৰ ট্ৰেক ট এটাও আছে কিন্তু ট্ৰেক্টৰটো বেয়া হ'ল আমাৰ এনেকুৱা আপোনাৰ তাত ট্ৰেক্টাৰ হ'ব নেকি?
অ, আছে বাৰু আমাৰ ট্ৰেক্টৰ এটা আছে আপোনাক যদি লাগে আপুনি ক'ব।
অ, মানে ভাড়া মাৰে ন?
অ, ভাড়া মাৰে ট্ৰেক্টৰটো এতিয়া খেতিতটো মানে ট্ৰেক্টৰটো একদম লাগে মানে।
সেইটোোৱেইটো ট্ৰেক্টৰ নহলে খেতি কৰিব নোৱাৰে আৰু আজি আগতে আগৰ দিনততো মানুহে গৰুলৈ খেতি কৰিছিলে ন'?
অ' আগতেো গৰু দি গৈছিল এ নেকি এতিয়া এনেকে কৰিলে মানে বেছি ভাল হয়।
সেইটয়ে মানে গৰুটোও কষ্ট পায় ন তেনেকে মানে ভাল নালাগে।
অ', অ'।
সেইকাৰণে মই ভাবি এইেইণে মই ভাবিছো ট্ৰেক্টাৰ এটাই আনো হওক বেছি পইচাই লওক কিন্তু মানে মই যেনেকে অ' জীৱন জন্ত জীৱ জন্তুক মানে কষ্ট দিব নিবিচাৰো।
অ', অ' সেইটোয়ে সেইটোয়ে এনেকে কৰিলে মানে ভাল আৰু। এইটোত আপোনাৰ এইটোত আপোনাৰ জল্দিও হৈ যায় তাৰপিছত কষ্টও নাপায় ন'।
অ'।
উ এতিয়া জলদি জল্দি হয় এইটো ট্ৰেক্ কৰিলে আপোনাৰ ট্ৰেক্টৰত কিমান টাইম লাগিব। বেছি টাইম নালাগে আপোনাৰ মাটি খিনি সেৱা কৰিব চ মানে।
বেছি সেইটোয়েইটো বেছিকে বেছি তিনি চাৰি দিনতে সাত বিঘা মাত মাটিত তেনেকে খেতিটো হৈ যায় আৰু মানে সেইটোয়েটো।
আপুনি চাব আপোনাক যদি লাগে ক'ব আপুনি আপোনাক মই দি দিম আপোনাৰ কেতিয়া কি লাগে আপুনি চব কৈ দিব। আৰু খেতিতো মানে এইবোৰ লাগে মানে এইবোৰ মানে কৰিবই লাগে ন। আৰু খেতি কৰিলেটো ভাল বৰষুণ। বৰষুণ দিলেতো আৰু ভাল আৰু ভালকৈ যদি বৰষুণ দিয়ে ভালকৈ যদি আপুনি খাৰ বাৰ দিয়ে। আপোনাৰ খেতিটো ধুনীয়া হৈ যাব আপোনাৰ চাউল যি যি নল‌ওক। লগাই আৰু যিয়ে নলগাওক আপোনাৰ ধুনীয়াকে হ'ব।
সেইটোৱে আৰু আপোনাৰ কি কয় আপুনি মানে মানুহ কেইজন ৰাখিছে আপোনাৰ মাটি কিমান?
অ' মাটিতো এতিয়া মই নাজানো বাৰু পাপাই কৰে ন। মোৰ দেউতাই কৰে ত সেইটোতো নাজানো মই বাট অ' মাটিটো মানে অ খেতি কৰোতে মানে মানুহ এটা লাগেই। মানে মানুহ এটা লাগি থাকিব লাগে ত সেনেকা এটা মানটো মানে মোৰতো দেউতাই চাই থাকে। চ'ব ত দেউতাই মানে চব চাই আৰু মানে কাৰণে আজিকালি কাম কৰা মানুহবোৰ মানে কাম কৰিব দিয়ে আৰু দেউতাই যদি কেতিয়াবা আহি যায় সিহঁতে কাম নকৰাকে থাকে ন। ত' সেইকাৰণে মানে মানুহ এটা পাপাই মানে থাকিলে আৰু ভাল আৰু।
সেইটোয়ে মানে নহলে মানে কি হয় যেনেকে আমি ক'বাত গুচি গ'লো মানুহজন আমাৰ তোমাৰ মালিক জন তাৰপিছত মানে যোন বিলাকে কাম কৰে সিহঁতে কি বিচাৰে মানে এনে অলপ ভাগৰ মাৰিব বিছাৰে। ভাগৰ মাৰক কিন্তু মানে এ
কাম কৰা টাইমত কাম কৰিব লাগে ন।
অ সেইটোয়ে আৰু ভাগৰ মৰা টাইমত ভাগৰ মাৰিব লাগে আমি এইটো এইটোও কোৱা নাই ন আপোনালোকে এনি টাইম
অ' কাম কৰি থাকক আপোনাক ৰেষ্ট দিম ন আপোনাক ৰেষ্টো দিও তাৰ পিছত খোৱা বস্তুও দিয়া যায় ঘৰৰ পৰাই দিয়া যায়। তাতে ভালকে কাম কৰিলে ভাল আৰু খেতিটো মানে খেতিটো ভাল হ'লে তেতিয়া সিহঁতৰো ভাল হ'ব ন নেক্স টাইম যদি সিহঁতে যদি ভালকে কৰে তেতিয়া আমাৰ খেতিটো ভাল হ'ব তাৰপিছত অহা বাৰ যেতিয়া আমি কৰিম তেতিয়া আমি সিহঁতকে ল'ম। তেতিয়া সিহঁতৰ সিহঁতক আকৌ বেছি সিহঁতেও পাব কাম ন সিহঁতে যদি ভালকে কৰে তেতিয়া সিহঁতৰো লাভ হ'ব আমাৰো লাভ হ'ব।
অ'।
সেই এতিয়া খেতি মানে লাগে আৰু দেই যদি খেতি খেতিটো নহয় যদি খেতি নকৰে এতিয়া যদি চাউলৰ খেতি যদি নকৰা হৈ যায় মানুহবোৰে ভাত খাবতো নহব এতিয়া ভাত নহব এতিয়া চ'ব মানুহে কিমান এয়া ঔষধ দিয়া ভাত খাব যদি ভাল ভাত নাখায় তেতিয়া আৰু বেমাৰ হ'ব মানুহবোৰৰ।
হুম হুম, সেইটোও হয় বাৰু।
গাঁৱত কৰা খেতিটো মানে বেলেগে আৰু ভালকে কৰা খেতিটো।
উম, গম পাইছোঁ মই। সেইটোৱে কথা আৰু দিয়ক মই আপোনাক এনেই ট্ৰেক্টৰৰ কথাটো জনাবলে আপোনাক কল কৰিম দিয়ক হ'ব।
অ', অ' হ'ব দিয়ক। অ' ঠিক আছে, বাই বাই। ৰাখিছোঁ দিয়ক, আহিছোঁ।